হেল্ল'।
হেল্ল'। হেল্ল' অ', শুনিছ নাই উম।
অ', শুনিছোঁ এতিয়া অকমান।
মানে মোৰ ফালৰ পৰা কৰিলে ফোনটো লাগে আৰু থাকে ন।
অহ মোৰ কি হৈছে।
জানো দেই তোৰ বগী নিচিনা মোবাইলে বেয়া হৈছে নেকি অ'।
ক'ব নোৱাৰিছোঁ।
উম।
কিন্তু নেটৱৰ্ক নাই অ', একদম তেনে এনেই দেখাইছে কিন্তু। চাব মন যাই পোক মোৰ কি হৈছে আগতে নেট পেক মোক কিমান এঘাৰটা বজাতে শেষেই হয় এদিন ৰাতিপুৱা। ইমানকে চাই এতিয়া আকৌ একো চাবই নোৱাৰো ইনষ্টাগ্ৰাম ফেচবুক একোৱেই নোলাই। হোৱাটছপ টো বাদে উম।
কি কৰি আছ?
মই এতিয়া এনে শুই আছোঁ।
আৰু সৰু
শুনিছ নাই।
মৰি ৰাখো।
হেল্ল'।
শুনি আছোঁ।
হেল্ল'।
শুনি আছোঁ
মাতটো ভাগি ভাগি আহিছে।
শুনি আছোঁ।
অ', অ'।
উম, উম।
উ বাকী ঘৰতে নেকি এতিয়া।
ঘৰতে উম। তই তিনিচুকীয়ালৈ কেতিয়া কাইলৈ যাবি?
অহ।
তালৈ যাম বুলি কৈছিলি।
এনেই যাম লগৰজনী মাতি আছে তাৰপিছত
এ দেওঁবাৰে বাৰ্থদে ও আছে মোৰ। এদিনো লগ পোৱা নাই তো সিহঁতৰ ৰুমতে আহিবি আমাৰ ৰুমতে আহিবি বুলি কৈছে। উম।
দেওবাৰ বাৰ্থদে আছে তোৰ? অঁ, ডবল পাৰতি হ'ব তেতিয়াহ'লে।
উ কিনো পাবি হয় পইচা ছা পাতি নাই পইচাটো সোমাই যোৱা হলে পতককে।
উম।
ত দেহি।
বাকী ঘৰৰ সদস্য বিলাক হেনো কি কৈছে?
আছে এনেই।
অঁ।
কি কৰিবনো।